হেল্ল' অ', মানে কি কৰিছে? অ', এ, এ, আছো দিয়া আছো এ, অকনমান খোজ কাঢ়ি আছো মই, বতাহ অকমান মাৰিছে।
অ'।
তুমি কি কৰিছা?
মই ভাত খাবলৈ বুলি ভাবিছো আৰু খাম বুলি এতিয়া তাকে অকমান যোগাৰ পাতি কৰিব লৈছো। মায়ে ভাত বনালে বনাই অকমান বহিছেগে।
হয় দিয়া, অকমান বতাহ অকণমানাহ দিনা লাগিছে। অ'। উম, অকমান ম বাৰানডাতে অকমান
বৰষুণ দিয়া নাই তাত?
এ, বৰষুণ নাই দিয়া।
ইয়াততো নিদিলে। কিন্তু বেলেগত আজি বহুত বৰষুণ।
অ'।
ত' এনে অকমান দুটুপ ালমান পৰিলে
উম উম উম ভাত কিহেৰে খাবা আজি
কিহেৰে খাম মানে মাছৰ মুৰি ঘণ্টা বনালে সেয়া ভাতেদি খাম তুমি কি বনাবা
মই আমাৰ চাওচোন তাকে কি বনাও ঘৰাই আহিলও কিবা আনেহেনে কিবা আনিলে তেতিয়া বনাব পৰা যাব আৰু
তোমালোকতো ৰাতি সাধাৰণতে ৰুটিয়ে খোৱা চাগে ন
বেছি ভাগ ৰুটিয়ে হয় কাহ এটা মাজে মাজে বৰকে আমনি কৰে
সৱাল আহ
উম এ ডিঙিটো ওচৰত এ সৰু সুৰাই দিয়ে দিলেহে কোনোবা সময়ত তাকে খাইছো এ মাজে মাজে হয় এনেকুৱা
হয়েই আৰু তোমাৰ গাটো বেয়া হৈ আছিল
অঁ সেইকেইদিন গাটো খুব বেয়া গল নহয় বহুত বেয়া গল গা ঔষধ পাতি খাই কৰি কোনোমতে অলপ ভাল হৈছোহে
অঁ তোমাৰ জলকীয়া আচাৰ বনালা
জলকীয়া বনালো মই জলকীয়া বনালো তাৰপিছত জলকীয়া খিনি আজি তিনদিন হৈছে দিয়া তেল দিলো আৰু নিমখত কাটি সুমোৱাই থৈছিলো তাৰ পিছত তাতে আাকৌ আম বনালোঁ অঁ জলফাই আছে আগৰ
উম তোালোকৰ আম আছে নে তাত
নাই নাই ইয়াত আম নাই মই আচাৰ কৰিবলৈ আনিছিলো যে কিনি আনিছিলো
অঁ অঁ
কিনি আনি পেলাই বনাইছিলো আচাৰ আম গছ নাই দেখোন লগাইছেহে খুৰাইয়ে
আমাৰো লগাইছিলে হোৱা নাই এইবাৰ
অঁ অঁ আম গছ থাকিব লাগে ন বতৰৰ ফল আচলতে চব খাব লাগে চব ফলে খাব লাগে বতৰৰ
চব- আমাৰ ঘৰত, আমাৰ ঘৰত, উম', ডালিম গছ আছে কিন্তু আজিলৈকে ডালিম লগা নাই।
আমাৰ লগাইছে ডালিম। অ', উম ', কিয়বা?
নাজানো লগা নাই, হোৱা নাই নেকি কিন্তু মধুৰি গছ এজোপা আছে মাজে- মাজে লাগে আৰু লগাৰ সময়ত।
অ ', মধুৰিতোমালোকৰ ঘৰত মই গৈ যাওঁতে দেখিছিলো দিয়া ভাল খচৰ নাই ন, সচটো ভালনে?
মধুৰিজোপা সচটো ভালনে বোলো?
অ ', ভালেই বগা মৰঙাটো নহয়, বগা,
উম -উম-উম- উম হয় দিয়া।
এতিয়া কি কৰি আছা তুমি?
হা, হেল্ল', হেল্ল',
তুমি?
এ ', তোমাৰ মাততো নাই, নাইকিয়া হৈ গৈছিলে মাজতে কিয় বা এতিয়াহে আহিছে।
হেল্ল',
অ', শুনিছেনে নে নাই?
অ ', মই শুনি আছো।
অহ ', তোমাৰ মাতটো মাজতে নাহা হৈ গৈছিলে। অ ', মই শুনিছো - শুনিছো।
তুমি বোৰ কি কৰিছা এতিয়া?
মই সেই বাৰন্দাতে বহি পেলাই অকমান খোজকাঢ়ি, এই, মানে বাৰন্দাতে বহি লৈছে। ছিলো। তুমি শুনিছানে নাই? মইতো শুনি আছো।
মই শুনি আছো তোমাৰ মাতটো। তুমিহে শুনা নাই পোৱা যে, সেইকাৰণেহে মই হেলো - হেলো কৈ আছো।
অ ', - অ ', - অ ', মই সেই বাৰন্দাতে অকণমান খোজকাঢ়ি থাকা হিনি কৰি পেলাই এতিয়া বহিছো অকণমান।
বাহ',
বতাহ মাৰা নিচিনা লাগিলে অকমান। কলা হৈ গল।
গৰমতে মানে একো,
আজি তাত কিমান ডিগ্ৰী মাৰিছিলে চাইছিলা নেকি? গৰম?
আজি চাবহে নহ'লো।
ইয়াতো
মানে হওক মানে বেছিহে হ'ব নে কি জানো থাৰটি চেভেন হৈছে জ অ থে
থাকিব পৰা নাই মই আজি ভাবিছো বোলো বা
ইয়াত থাৰ্টি ছেভেন নলকটাত অ তোমালোকৰ গৰম হবই চাৰ্ড হেৰি নাইদিয়া যে উম আকাশখন কিন্তু ডাঙৰ হৈ আছে মই বাহিৰতে আছো যে
বৰষুণ দিব
বৰষুণ পৰিলে ভাল কথা এজাক লাগে কিন্তু বৰষুণ বৰষুণ এজাক লাগে
চপ পিনে দিছে ন বৰষুণ কোনোমতে এটো দিব গেল দুদিনত
তাকে বেমাৰ হৈ যাব জানো মানে ইমান গৰমত নাই নাই অহা নাই
অ সেইটোৱে
ইমান গৰমত বৰষুণ এজাক নহলে দিগদাৰ দায় হ'ব মানুহৰ শুৱা কৰা আৰু ৰাতি ইমান গৰমত টোপনি সেই বৰ বৰ্তমান দিল্লীতে আছে
ত সি তাততো বৰ গৰম পাইছে চাগে
তাত বহুত গৰম দিল্লীত
বা
বহুত বেছি
উ সি বহুত কষ্ট পাইছেগে সি পৰীক্ষা দিবলৈহে আহিব ন
অ পৰীক্ষা দিবলৈ আহক কথা আছে জুলাইত
অ
এতিয়া এইটোতো জুনমাহে ন উম
জুনত আগষ্ট ত'তহে বেছি গৰম পৰে আৰু পৰিব।
বেছি পৰে জুলাই -আগষ্টত।
বস্তুত দিব লাগে।
আগষ্ট দিব লাগে আৰু চবেই সেইটোকে কয় মানে বন্ধ খোলাৰ পাছতহে বন্ধ খোলাৰ পাছত হেৰি হৈ গৈ এ মানে গৰমটো বেছি পৰে। এই তেতিয়া আকৌ ৰাতিপুৱা স্কুল নিদিয়ে ন এনেই স্কুলবোৰ।
আমাৰ স্কুলবোৰ বাৰু গৰম বন্ধত বন্ধে দিয়ে। কলেজ বোৰ বন্ধ নিদিয়ে মাত্ৰ দহ দিন বন্ধ দিব।
অ' কলেজ বিলাক আজি - আজিকালি খুব কম দিন দিয়ে কলেজত
চব সলনি হ'ল আৰু
চব সলনি হ'ল।
কিছুমান প্ৰাইভেট স্কুল তুন প্ৰাইভেট ই স্কুলতো নিদিয়ে এমাহ জানানে? নিদিয়ে। এই গভমেণ্ট স্কুলতহে দিয়ে এমাহ।
তাকে
অ
আহিবাচোন কেত কেতিয়াবা গা-চা ভাল
যাম দিয়া। গাটো ভাল হৈ লওক। তাৰপিছত যাম। গা ভাল হোৱাৰ পাছত।
খুৰাকো লৈ আহিবা। খুৰা খুৰাক দেখাই নাই বহুত দিন।
অ বহুত দিন দেখা নাই ন? যাব দিয়া। এই সময়ো নোপোৱা হ'ল। দিনটো দোকানত থাকে। আ সময়ো নোপোৱা হ'ল। দিনটো দোকানত থাকে, আহি পাওঁতেও দেৰি হয়।
খুৰাৰ চুগাৰ আছে নেকি বাৰু?
চুগাৰ আছে। হয়।
আছে ন।
উম
গাখীৰৰ চাহটো আগতে খুব খাইছিলা ন এতিয়া কমিছে নে?
এতিয়া কম। গাখীৰৰ চাহ বহুত কম এতিয়া।
কমাই দিবা।
খুব খাই আগত।
উম আগতে খুব খায়। দাদাই খুব খুব খায় গাখীৰৰ চাহ।
খুব খায় দুইটাই।
হম সি খিলাইছে নে অকমান
উ নাই খিনোৱা
গৰম যিটো পৰিছে সেই এতিয়া এইটো টাইমত নিজে ন গম নোপোৱাকে
তাক অ তাক কৈছো সেই কিনাবলৈ তাৰ পেট ওলাইছে নহয় এতিয়াই যদি পেট ওলাই আকৌ আৰু বেয়া হয় নহয়
পিছলে সি মানে নোৱাৰিবগে তেতিয়া একদম কন্ট্ৰল কৰিবগে নোৱাৰিব
ওলাই হয় নে নহয়
কথা পাতি থকা হয় বাৰু তাৰ লগত
তাৰ লগত যোগাযোগ টো ৰাখিছা ন
ভাল
অ ৰাখিবা তোমালোক উ
আমাৰ গ্ৰুপো খোলা গ'ল কেইবাটাও কিন্তু গ্ৰুপত আমাৰ কাজিন কথাহে নহয়
অ আজিকালি তোমালোকৰ গ্ৰুপ হে ন
গ্ৰুপ হে হয়
উ পাৰিব খা খবৰ বিলাক পাই থাক পৰা যায় ন
উম হব দিয়া তেন্তে
অ দিয়া দিয়া ব দিয়া